অ' কি কৰিছা?
অ' এয়া শুইয়ে আছোঁ আৰু।
গৰম উঠিছে নাই?
গৰম মানে নকবই আৰু।
কাৰেণ্ট আছে নে?
কাৰেণ্ট আছে অ' বৰষুণ জাক দি একেবাৰে বৰষুণ জাক দি একেবাৰে গৰমে হেৰি উঠাই দিছে।
তাকেহে সেইটোৱে বৰষুণ অ' এনেই দিয়া, এনেই দিয়া নাই নহয় বৰষুণ জাক সৈ গৰম তাপতটো বেছি হলেই বৰষুণটো দি দিয়ে।
উম। আমাৰ ফালে মায়ে এতিয়া অলপ আগত ফোন কৰিছিলে।
অ'।
পূৰা ৰাস্তা ওপৰত হেনু পানী, এআঁঠু পানী।
তোমালোকৰ তাত?
উম আমাৰ তাত।
ইমান পানী নে? ইমান বৰষুণ দিলে নে?
অ' তাকে মাক কৈছো, ইমান পটুককে ইমান পানী হৈ গ'ল নে?
তাক, তাকে হে পায়।
আমাৰ ঘৰৰ সন্মুখত নহয় মানে আমাৰ ঘৰৰ পৰা অকমান আগুৱাল গৈ পেলাই।
জানিছো জানিছো।
সেই কি বুলি কয়। বাকী খোৱা বোৱা?
খোৱা বোৱা কৰিলো। কৰি পেলাই এই তাত যে লগাইছো ছো বুলি যে এদিন কৈছিলো। সিহঁতৰ ঘৰ ফালে ওলাই আহিছোঁ।
অ'।
তাৰপা, বান হেৰি কি অকমান অকমান ভাল পাইছা নাই?
অকনমান ভাল পাইছো।
অ'। এ তোমালোকক সখীযে, মানুহজনৰ সখীয়েকৰ ঘৰ ফালে ওলাই আহিছোঁ।
অ', অ'। মই হে এয়া হেৰি আপোনালোকৰ আৰু এজনী বাইদেউ যে চাপৰ কে যে।
অ', অ',
বাক মই ফোন মাৰিছিলোঁ সেই ক'ত বিয়া খাবলৈ গ'ল হেনো।
অ', বিয়া চৰা চৰাই দলনিনে ক'ত তাত বিয়া আছে হেনো।
অ', থাকিব নে আহিব?
আহিব-আহিব জীয়েকৰ লগত গৈছে। তুলনি বিয়া এখন আছে সেই বিয়া খাবলৈ গৈছে ন- গ'লেও নহয় নহয় আৰু
অ', সেইটো হয় অ',
উম', মই পাছত অকণমান সন্ধিয়াকে এপাক যাম বাৰু চাই আহিমগে মানুহজনী স্কুটিখনতে।
আহ' আহিব আহিব। অ, ' সেই ফোন এটাকে মাৰো চোন ন' এই অশান্তি লাগিছে যে। এইজনিলেও ফোন মাৰি সিজনীলৈ ফোন মাৰিছো। এজনীও ফোন মাৰিলো, কঠীয়া তুলিবলৈ গ'ল মানুহটোৰ লগত।
অ', কঠীয়া তুলি আছে নেকি?
আহ,
অ' ভাত-পানী খালা নে?
ভাত-পানী মানে, আপোনাৰ এতিয়া সেই ভাইটিও আছে যে।
অ',
মেগী আন লেগে মেগী মৰাে তাকে খালো আকৌ টেলে তিনি টাই খাব লাগে যে।
অ' আমাও মেগি
এ, ভাত বনাই এবাৰেই খাও যে।
এনেও মইও এবাৰে ভাত খাওঁ। অ' ভাত কেইবা বাৰও নাখাও মানে ভোক নালাগে। খাওঁ।
অ' ভোকেই নেলাগে ভাতবোৰ খাবলৈ।
কিুমান সেইক যে মোৰ লগাইছে বাইদেউ যে, বৰ খকৈ হে কাম কৰিলে ভুকে লাগি থাকে খাইে থাকিব পাৰে। মই আৰু কামবিলাক ই এতিয়াও এটা লৈ পেলাই একদম চাহ মাৰি আছে। হ'
উ' নাই মই চাহ-তাহ বোৰ খাই থাকিবা পাৰো।
অ',
কিন্তু, আপোনাৰ ভাত বিলাক খাবলৈ, খাওঁ ভাত বিলাক খাবলৈ মন নাযায়।
মোৰো মন নাযায়, এতিয়া আকৌ পিটিক-পিটিক চাহ দিয়া মানুহো নাই নহয়।
নাই দে অ'। হ'লেও মানুহজনে বহুত কৰিছে বাৰু দেই ৰাতিপুৱা সেয়া আপোন
আহ'
এক চেৰ ৰিপোৰ্ট আপোনাৰ আজি দিয়া কথা এক চেৰিপত আজি দিয়াৰ কথা আছিলে আজি নিদিলেই নহয় পাই।
উ',
এৰি কাইলৈহে দিব বোলে আকৌ।
উম।
কিবা কিবা ওপৰলৈ পঠিয়াব লাগে হেনো কালি নেট নাই কাৰণে পঠিয়াব নোৱাৰিলে আজিহে পঠিয়াইছে বোলে।
অ', অ', পঠিয়াব লাগে তেনেকৈ এ অশান্তি লাগি যায় ৰিজালটো জানিবলৈলে মন যায় হয় নে নহয়?
অ', মন গৈ থাকে কি বা হৈছে কিবা নাই হয়। নহলেতো ভালেই বাই কোনো হোৱাতে ভগৱানক কামনা কৰি আছো।
উম।
বাকী লৰাও গৈছে নে লগতে?
লৈ আহিছা পৰা হেৰি কৰিবা ঘৰলৈকে গুচি যাবা ৰিপৰ্টো চাই লোৱা।
তাকে ভাবি আছো আকৌ অসুবিধা হ'ব লাগে হৈ মেলি যাম আৰু।
অ', আজৰি হৈ মেলি যোৱা সেইখন হ'লও বৰ কষ্ট হ'ব পাই।
অ', তাত মানে ঘৰত আকৌ মাও সেই একে লগতে হ'ব লাগে যে।
উম, ষ্টেৰাফি আছে নাই সেই ষ্টেৰাফি-ষ্টেৰাফি কেইটা গোটাই থবা পাই।
আছে আছে বাৰু।
উম
ঘৰতো মানে সেই আপোনাৰ দেউতাহতে ভাত বনাবলৈ মনে নকৰে।
অ', যাে হ'ব।
অ', দৰকাৰ হ'লে আপোনাক কিনি আনি খুৱাব উম নহয় দৰকাৰ হ'লে কিনি আনি খাব কিন্তু বাকী চব কৰে অকল ভাতকেইটা বনাবলৈ মন নকৰে। উ
এ চব চব মানুহে তেনেকুৱা যাৰ হেৰি
উম।
এতিয়া ইয়াত তুমি ইজনীয়ে চাহ এক একাপ দিলে বোলে- সিজনীয়ে বা আহিলে কিবা এটা কৰিও দিব বাকি কিজনীও আছে উওতৰ লগৰীয়া। ঘৰত মানুহ নাথাকিলেও অসুবিধা হলে মানে।
উম, এই ঘৰত গৈ পেলাই মই বোলো দৰকাৰ হ'লে তিনদিন চাৰিদিনৰ দিনাখন গুচি যাম।
অ', অ', নহয়
কিমান থাকিব উম।
ইমান হেৰি নহয় অ'।
অ', সিমানে থাকিব পাৰে বৰ লগ সং বিচাৰি ধিটিং কোবাই থকা ল'ৰা নহয় নেকি?
আহ আহ তাক লগ সং নালাগে।
অ'। ঠিকে আছে নহয় মানে কেনেকে এতিয়া তেনেকুৱা অকমান হলে মানে থাকিব পাৰে মানে। চব ল'ৰা ছোৱালী থাকিব নোৱাৰে নহয় উৎপাত কৰি ঘূৰি ফুৰা।
নোৱাৰে অ'। এতিয়াই ভিনিহিয়েকৰ লগত লুডু পাচলি চাচলি লুডু খেলি আছে ভিনীহেকৰ লগত।
অ'। পাচলি হৈছে নে নাই নাই হোৱা?
পাচলি নাই পাচলি কিনি খোৱাহে।
আমাৰও সেই কিনিহে খোৱা এতিয়া সেই এতিয়া আমাৰও সেই মেগী আনিছে। মেগী বনাবলৈ তাৰপিছত লৰাই বোলে মেগী বনাবা মা আগধৰি মেগি ওচৰৰ লগৰ ল'ৰা এটা আছে লগৰ ল'ৰাটো ঘৰৰপৰা আহোচোন বোল এপাক বুলি হেৰি তাৰ পৰা সেই গুচি আহিছো।
অ', বাকী সেইয়া বাই দেউ জনী ফোন এটাও নাই খা খবৰ এটাও নাই কি হ'ল জানো।
বাইদেউজনী আলহী আছে কথা পাতি আছে মই হেৰি কম বাৰু ৰবা বাইদেউ বহুত দিন ফোন কৰা নাই হয় নাই?
অ', ফোন-চোন এটাও নাই।
অ'।
কিবা হ'ল, খেতি চেতি উঠিলে নে নাই বাইদেউজনী?
নাইউঠা নাইউঠা বাইদেউৰ খেতি নাইউঠা বাইদেউ সেই বহি কথা পাতি আছে। মই এওৰ ওচৰলৈ যোৱাই নাই এই বাইদেউৰ ঘৰ আগৰ ভাৰ হেৰি যে মানুহ ঘৰ যে।
অ', অ', অ'সেই মানুহ ঘৰ সেই ঘৰ বনাই আছে। নহ হ'লগে নাই হোৱা?
ঘৰ নাই হোৱা কমপ্লিট হে কিবা এইটো যে কিবাটো বুলি কয় যে কেচি নে কি সেইটো মাৰি আছে। বাইদেউহঁতে হেলচ খাই আছে, হেলচ গুটি। চিনি পাওঁনে পোৱা নাই হেলছ সেই হেলচ।
পাওঁ, পাওঁ ক' পৰা আনিছিলে?
এই আমাৰ এইখিনিত সে মুৰ। সেই দেউৰী বাৰীতে আছে।
অ'।
তাৰপিছত সেই তাৰপৰা চিঙি আনি খাইছেহি। সেই আকৌ বাইদেউহঁতৰ গৰুজনীয়ে ভেন্দি গছজোপা টানি, টানি খাই। আ হেৰি শাকতিয়াই শাকতিয়াই ভেন্দি জোপা টানিছো হেও।
উম, এনেই শাক পাচলি নাই।
নাই অ', নিজৰ গৰু দি দিছে আৰু কিনো আৰু চিন্তা।
সেইটোৱে নিজৰ গৰু হলে কথা নাই লোক গৰু হোৱা হলেহে।
উম, ঠেং বৈ জোকাই আহিলেহেঁতেন।
উম, উম নকবয়ে আৰু। এতিয়া নিজৰ গৰু যে খালেও কথা নাই।
উম, উম তোমালোকৰ সিফালৰ কাষৰ ঘৰ খেতি। উঠিল উঠিলে নে?
খেতি উঠিলে আজি অ'।
অ'।
তাকে সেই আজি। বাইদেউ ৰাতিপুৱাতে আহিছিলে অলপ আগত বৌবৌ আহিছিলে এই তাৰপা দেখাই নাই দেখোন আজি।
অ'।
বৌ বৈ আহিছিলে এই কলাক্ষেত্ৰত চাবলৈ যাওঁ বুলি কৈছিলে। কোন, কোন গৈছে জানো নে গ'লেই নে নগলেই নে।
অ'। গ'ল চাগে।
উম, গমেই পোৱা নাই।
উম।
সিহঁতৰ আকৌ সেই। এ, বা সহতৰ বা দুজনীও আছে। নহয় গৰম বন্ধ যে এতিয়া।
অ'।
ডাঙৰজনী অ', ডাঙৰজনী, সৰুজনী। বাকী দাদা কামৰ পৰা আহিলে নে নাই তাকে নধুৱ যোনো? কোন, কোন গৈছে কোন, কোন নে ন গলেই নে নগলেই নে।
উম বুজনি আজাৰা। দিনতে আজি খোৱা নাই কি ৰাতি ভাত পানি। ভাত পানীৰ কথা চিন্তাই কৰা নাই। দুটা এটা ওলাই দিবা কেতিবা।
অ', এতিয়া সেই বৰষুণ দিছে নহয় আজি ওলাবও পাৰে।
ওলাবও বাাৰে তাকে বাইদেউ ওলাই আহিছো ধৰে নে নধৰে জানো।
অ', কেনেকৈ ধৰিব?
জাকৈ আছে নহয় জাকৈয়ে ধৰিব মই খালৈ লম।
অ', তেনেকে হে?
উম।
হয় বাৰু।
এমৰ খা পুহিছে হাঁহ। পুহিছে ছাগলী পুহিছে, গৰু পুহিছে, গাহৰি পুহিছে, কুকুৰা পুহিছে।
অ', পাব আছে। পাপা আছে, আছে অ, বাকী ঠিক আছে হ'ব দিয়ক তেতিয়াহলে।
অ' হ'ব অ।
অ',